হেল্ল'
হেল্ল' হেল্ল' এ এনেই আছো।
অ অ শুনি আছোঁ কোৱা
অ অ কি কৰি আছা?
আছো এনে। এ আছো এনে কৈছো
অ অ
বাকী খবৰ খাতি ভালেই?
হা
খবৰ খাতি ভালেই?
ভালে ভালে তোমাৰ?
আছো আৰু দিয়া।
অ অ
আৰু কোৱা
আৰু কোৱা পিছে।
তাকে গৰম কেনেকুৱা লাগি দিছে তোমালোকৰ ফালে।
তাগৰা দিছে। কি কবা আৰু উম। আৰু ঘৰৰ খবৰ পাতি?
উম ভালে।
উম বাকী পিছে গৰমত ক'তো ঘূৰিব যাম বুলি ভাবা নাই?
গৰমৰ মান তাকে ভাবিছো যাম বুলি মানে কি এতিয়া কোনো লগৰ পোৱা নাই ন তুমি গ'লে ভালে আছিলে
আমি যাম বুলি ভাবিছো মানে তিনি চাৰিজন মান ওলাইছো।
অ তাকে ওলোৱা যদি ক'বা মানে মই এনেকে লগৰ পোৱা নাই ন সেইটো কাৰণে মানে এতিয়া যাবলৈ মানে হেৰি কৰা নাই আৰু
উম আমাৰ মানে তিনি চাৰিজন মান ওলাইছো ধৰ এনেকেই হেৰি তোমাৰ হেৰি যাম আৰু অৰুণাচল চাই তে যাম বুলি ভাবিছো।
তাকে অৰুণাচল অ, তাকে অৰুণাচল ফালে বোলে পানী হৈছে বোলে।
তাকেইেতো পানী হৈছে কোৱা শুনছো এতিয়া অৰুণাচল নহলে এইফালে শ্বিলং চাইডে শ্বিলঙ- শ্বিলঙততো বনাই না
অ, শ্বিলঙৰ ফ একো নাই বাৰু তাকে মানে ফেচবুকত মই আছো। খাই আছিলো বে ভিডিঅ' চাই আছিলো তেতিয়া আহি আছিলে।
উম, তোমাৰ অৰুণাচল চাইডে পানী হৈছে বুলি পাইছিলো মইো ফেচবুকত বাৰু।
অ, তাকেইতিয়া গৰম দিয়াচোন অলপ ইফালে।
উম, আমি যাম মানে শ্বিলং যোৰ শ্বিলঙ অৰুণাচল যোৱা ট্ৰিপটো আছিলে এতিয়া অৰুণাচলটো মানে ভাবি আছো যাও নাযাও পানী হোৱা শুনিছো যে। সেইটো কাৰণে মানে শ্বিলং চাইডে গলেও ভালেই।
উম, তাকে এনেই ক'ত যাম বুলি ভাবিছে অ, কিহত যাম বুলি ভাবিছে।
হেৰি কি কয় তোমাৰ আমাৰ এই মানে আমাৰ গাড়ী এখন আছে যে ফাদাৰ পাপাৰ তাক সেইখনকে লৈ যাম বুলি ভাবিছো।
উম, তাকে ঠিকে আছে এতিয়া মানে অলপ
আৰামে তোমাৰ হেৰি কি কয় কাৰ - কাৰত যাম।
উম, অ, তাকে মানে এতিয়া কি কৰি লগৰ খিনিলে অলপ ভাল লাগিব ন।
উম আমি মানে ভাবিছো কি ধৰ তোমাৰ গেছ চেছ সৰু গেছ এটা লৈ যাম। তেকাই কিবা ধৰ খোৱা বস্তু পাৰিলে অলপমান লৈ যাম আৰু।
অ, তাকে অলপ। অ, বস্তু পোৰা দাম।
উম
দু চাৰি চাদাম
হম
একদম জুই চাইনিছিনাদম
তাত বস্তুৰ দাম বহুতো তোমাৰ।
ওপৰ হৈ জানা এইফালে
অ',
আমাৰ এইফালে যি অলপ কম দাম তাতে অলপ বেছি দাম।
অ-অ। তোমাৰ?
পঢ়া-শুনা বাৰু কি কয় এৰিলো বাৰু।
অ', আমি মানে এ এনেই আছো আৰু। ৰাস্তা পানীয়ে এনেই ওলাই আহিছোঁ গৰম যি ঘৰতো থাকিব মন নাই।
ফেনৰ তলত থাকিবও নোৱাৰি যি গৰম - গৰম ভাৱ।
গৰম-গৰম মাৰি আছে।
উম, একদম মানে থাকিলে যেনে গৰম পানী উতলি থকা নিচিনা লাগে।
অহ ',
তাকেই ভাবিছো ল'ৰাটো কি হ'ল লই নত মেছেজ কৰিলো তাৰপিছত ৰিপ্লাই নিদিলে ফোন চোন কৰা নাই। কিবা বেয়া চেয়া পালা নেকি আকৌ মোক।
এ নাই - নাই - নাই মই মানে ইফালে সিফালে মানে বিজি হৈ থাকো ন এই গাড়ীখনো এতিয়া ঘৰতে থাকে যে। অলপমান ধৰ গাড়ীৰো মই মানে ট্ৰিপত নিয়েই থাকো মানুহবিলাক। আৰ্মিৰ চিফবিলাক নিয়েই থাকো যে। সেইটো কাৰণে বেছিভাগ মানে বাহিৰতে থাকো মই ক'ব গলে।
উম তাকে ঠিকে আছে বাৰু কিবা এটা কৰি থাকিব লাগে এনে
উম
এতিয়া যেনেকে কিছুমান গাঁওৰ মানুহ থাকে ন শুনাই থাকিব মানে কৰি থাকিব লাগে কিবা এটা কৰি থাকিলেই
অঁ পিছে কিবা বিজনেছ-চিজনেচৰ কথা ভাবিছা নেকি?
তাকেই ভাবিছো এই গাহৰিৰ ফাৰ্ম এটা খুলো নেকি।
হা?
গাহৰি ফাৰ্ম এটা খোলোঁ বুলি ভাবিছোঁ।
অ গাহৰি ফাৰ্মটো ভালেই খুলিব পাৰিলে।
একো আইডিয়া মানে ইমান নাই ভাবিছোহে এতিয়া।
আৰে আইডিয়া কিনো লাগে গাহৰি ফাৰ্ম তুমি খুলিবা যদি তোমাৰ গাহৰি ফাৰ্মৰ যোনটো ধৰ বনাবা এনেকুৱা ঘৰটো বনাব যে তাৰ তলটো প্ৰকাশ কৰিলেই হ'ল। ওপৰত বা গিৰিল বা কিবা বাঁহৰ হেৰি লগাই দিলে হ'ল। তেনেকুৱা আৰু ধৰ অলপমান বতাহ পাছ হোৱা আৰু গাহৰি তেনেকুৱা তাৰপাছত মানে গাহৰিখিনি অলপমান চাফাত ৰাখিব লাগে আৰু তেতিয়া ভাল। বেমাৰটো নালাগে পুতুককে।
তাকেই মানেটো কি কয় গাহৰি গাহৰি দেখোন নে কি কেতিয়াবা দেখা পাওঁ ন এনেকে বোকাত থাকে মানে বোকাত থাকিলে ভাল নে এনেকৈ পকাত থাকিলে ভাল?
বোকাত থাকিলে বেয়াহে তোমাৰ বোকাত থাকিলে বেমাৰটো সোনকালে ধৰে গাহৰি। উম তোমাৰ এতিয়া এইটো চিজন গাহৰি বেমাৰ অহা হয়। সেইটো চিজনত তুমি মেডিচিন মাৰিব লাগে অলপ চলপ মাৰো যিমান প চাফা জেগাত ৰাখি লাগে আৰু গাহৰিটো। আৰু দানাটো ভালকে খুৱাব লাগে।
উম
দানাটো পাৰিলে তোমাৰ আৰ্মিৰ যোনটো ধৰ এ লংঘৰৰ পৰা আনে যে
অ এই কি কয় এইটো বুটৰ এইটো কি
বুটৰ-চুটৰ তেনেকুৱা ধৰ পেলনীয়া বস্তুটো আৰু লংঘৰৰ পৰা যোনটো আনে যে সেইটো দিব পাৰিলে গাহৰি গ্ৰথটো অলপমান বাঢ়ে আৰু জল্দি বাঢ়ে আৰু ভিটামিন ইমান খুৱাব নালাগে গাহৰি পুহিলে।
তাকে মে ইমানানে ভালকৈ নাজানো সেইকাৰণে মানে এতিয়া মই ভাবিহে আছো। এতিয়া ম যেনে তুমি এতি কলা এনেক মানে এতিয়া কিছুমান নাজনা বস্তুা জানিম ন।
উম উম তুমি প্ৰথম সোমালে বেছি সোমাব নালাগে চাৰিটা গাহৰি সোমোৱা তাৰে এটা দুটা ৰখা মতা গাহৰি বাকী তিনিজনী মাইকী গাহৰি ৰখা তাৰপিছত ধৰ তোমাৰ ডাঙৰ কৰোতে অলমান টাইম লাগিব।
উম তাকে এতিয়া চ কিবা এটা কৰিব গ'লে মানে একদম সৰুৰ পৰা ডাঙৰ হ'ব লাগিব একে ডাঙৰ পৰা। মে দাই হ'বোৱাৰ আমিহয়
ডাইৰেক্ট ডাঙৰ খুলিব ক নোৱাৰা চব বস্তু সৰুৰ পৰাই হ'ব পাৰে।
যিহেতু বিজনেছ বা লাভ
উম উম উম এতিয়া কব গলে মই আৰু কেইদিনমানৰ পিছতে এখন ব্ৰইলাৰ ফাৰ্ম খুলিম এতিয়া ন আমাৰ দাদা এটাৰ লগত আমিত দুটাই খলিম মানে।
অ ঠিকে আছে আমাৰ মামাই মানে মামাই ইয়াৰতে মানে খুলিছিলে পিছতে কি কয় অলপ বন্ধ কৰিলে অলপ বিজি থাকে ন
হম
সেইটো কাৰণে মানে বন্ধ কৰি দি
উম উম হয় নাই মানে মই এতিয়া বিজি নাই এই হেৰি আগতে মানে দাদাৰ বৰ্তা এটাই খুলিছিল ব্ৰইলাৰ ফাৰ্মটো এ গাঁৱৰ অকমান দূৰত আছে এখন ধৰ মাটিখিনিও ডাঙৰ আৰু মানে ব বৰ্তাই ধৰক দুবাৰমান সোমাই তাৰ পিছত এৰি দিলে ব্ৰইলাৰ ফাৰ্ম সোমাৱা এতিয়া মানে সেইটোকে আকৌ আমি খুলিম বুলি ভাবিছোঁ দাদা মই আৰু মানে বৰ্তাৰ ইমান নলেজটো নাছিল যে ব্ৰইলাৰ সেইটো কাৰণে বন্ধ কৰি দিলে আৰু এতিয়াও আমি দাদা মই খুলিম বুলি ভাবিছো মানে কিবা এটা বস্তু কৰিবলে তাৰ অলপমান ধৰ শিকা মানে শিকাতটো জৰুৰী আৰু
অক্ষ সেইটো এতিয়া মানে কি নাজানাকৈ আগবাঢ়িলে কোনো কাম নাই যেনেকে এতিয়া তুমি পৰীক্ষা দিব যাবা তুমি যদি নাজানে মই পৰীক্ষা দিম দিম বুলি কৈ যাবা তেতিয়া ফেল্ডটোতো বেয়া লাগে
অহ ফেইল হলে সেই নিজৰে বেয়া লাগিব সেই তেনেকুৱাই আৰু ধৰ তুমি এতিয়া কিবা এটা বিজনেছ কৰিছে প্ৰথমবাৰতে কিমান লাভ উঠাব পাৰ সেইটোৱে চাব লাগে আৰু যিমান পাৰা সেইটো বিজনেছ ধৰ বা ধৰ এতিয়া ধৰি তুমি মোৰ পৰা যেনেকে সুধিলা ধক গাহৰি কেনে কি কৰিব লাগে সেইবিলাক সু এতিয়া ধৰ মই অলপমান দিলো কিবা এটা ধৰ মইয়ে ধৰ কিবা অকমান কৰিলো এতিয়া গাহৰি এনেকে তেনেকে কৰিবা ভাল হ'ব আকৌ আৰু কাৰোবাক সোধা গাহৰি যোনে ধৰ নলেচ জানে ধৰ গাহৰি ফাৰ্ম খুলি আছে সিহঁতক সোধা কেনেকুৱা কি কৰিলে কি হয় গাহৰিটো কেনেকৈ গ্ৰ'থটো মই ধৰ অলপমান জলদি বাঢ়াব পাৰোঁ আৰু ধৰ পোৱালী বিলাক কেনেকে ৰাখিব পাৰো নমৰা কে আৰু বেমাৰতটো কেনেকে ধৰ ন মানে ধৰ নলাব কিবা ইনজেকচিন থাকে যে সেইবোৰ কেনেকে দিওঁ সেইবিলাক অলপমান গ্ৰোথটো লৈ ল'ব লাগে আৰু
উম সেইটো হয় বাৰু
মানে গাহৰি গ্ৰথটো বাঢ়িব অলপমান টাইম লাগে কিন্তু তোমাৰ খোৱা যদি ভাল হয় গাহৰি শৰীৰো গ্ৰোথটো জল্দি বাঢ়ি যায় কিন্তু আৰু ভিটামিন খোৱাই তুমি যিটো ডাঙৰ কৰিবা সেইটো তোমাৰ ওজন নাবাঢ়িব।
অস মানে ফুলিহে যাব।
অহ ফুলি যায় তোমাৰ, তেনেকুৱা হয় মানে। ত মানে মই ভিটামিন খোৱা গাহৰি পাইছো না সেইটো কাৰণে।
ম এনেকে মানে এতি কোৱা কোৱা কোৱা।
ভিটামিন খোৱা গাহৰিটো সেই তেনেকুৱাই মানে ফুলি যায় যে তাৰ ওজনতটো নাবাহে। ধৰ তোমাৰ গাহৰিটো ধৰ লাগেপঞ্চাশ কেজি ক তোমাৰ তেতিয়া মানে ধৰ ওজনটো কমি যাব ধৰ অহ এনে ধৰে এটা গাহৰিতটো আশী পঞ্চাশ ষাঠি কেজিলৈকে গুচি যায় না। তুমি ভিটামিন খোৱাই যোনটো ডাঙৰ কৰিব সেইটো ত্ৰিশ চল্লিশ কেজিতে ৰখি যাব মানে, তাৰ, ওজনটো নাবাঢ়ে কিন্তু গাহৰিটো বহুত ফুৰি যাব
অঁহ দেখাত মানে এনেকুৱা লাগিব মানে ওজনতো বহুত আছে নিচিনা লাগিব কিন্তু ওজনো নাই ইমান খালি ফুলিহে যাব বস্তু। উম উম
আৰু সেই ভিটামিন খোৱালে বেছিভাগ গাহৰি বেমাৰ লাগি যায়।
অহ। মানে কি কয় যি যিখিনি দৰকাৰ দৰৱবিলাক ক্ৰমানে মানে ম
উম অভাৰ নহয় মানে তুমি ধৰা এতিয়া বেমাৰ নোহোৱা ভেকচিনটো দিছা সেইটো কম পৰিমাণে দিয়া। ধৰ গাহৰিতটো বেমাৰ নালাগে যেন তেনেকুৱাকে দিয়া আৰু। সেই তেনেকুৱাই আৰু।
আৰু এইটো কি ক এই বা কচু চচু কিবা কিবিলাক মানে খুৱাই থাকি ক লাগে ন সিজাই সিজাই। আৰু বাকী ভালেই?
ভালেই ভালেই, তোমাৰ?
উম ভালেই বাৰু।
উম।
তাকে মানে এতিয়া জানি ললে মানে কিছুমান বস্তু ভাল। এতিয়া মই সুধ লম আনি লম কি কৰিম কি নাই একদম সোমাই যাব ইফালে এনে মাথা বেয়া ইফালে সালে টেনচনত ভাবি পাৰ নাপা
তাকে দিয়া পাছত ফোন কৰিম হা অলপ মই মানে অলপ এই চেণ্টাৰ ফাল ওলাইছোঁ কিবা অলপ দোকানত বস্তু লওঁ।
অ অ।
উম দিয়া ঠিক আছে।
তই পেন্টো উপৰত পিন্ধছোন, তোক যে দেখিয়েই ফাল্টো দে